হেল্ল' শুনিছেনে নাই?
উম অহ শুনি শু শুনিছো শুনিছো কোৱা।
অ অ কি কৰি আছা এতিয়া?
এই এতিয়া মই ঘৰতে শুই আছোঁ।
অঁ শুই আছা নেকি? পিছত ভাত চাত খালে নে নাই?
নাই নাই ভাত খোৱাই নাই আমি।
অ। এনেকে শুই কি কৰি আছে এনেই কিবা অলপ পৰি আছা না এনেই কিবা কিবি অলপ ৰিলছ চিলছ অলপ- চায় আছা। ফিলিম চিলিম অলপ চিনেমা তিনিমা সেইবিলাক।
মবাইলে চায় আছিলো মই। তাৰপিছত আৰু তুমি ফোন কৰিলা।
অ হয় নেকি মই কিবা ফোন কৰিছিল নে কি আপোনাৰ অলপ ডিষ্টাৰ্ব হৈছে নেকি?
নাই নাই ডিষ্টাৰ্ব হোৱা নাই। কোৱা খবৰ চবৰ লব লাগে মাজে মাজে।
অ ল'ব লাগেতো আপুনি ফোন চনে নকৰা আৰু। সেইটো কাৰণে আজি ফোন মাৰি চালো আৰু আপোনাক।
হয় নেকি কৰিব লাগে মাজে মাজে।
বাচি আছে নে নাই জীয়াই আছে নে নাই সেইটোকে আৰু ফোন কৰিলে আৰু আপোনাক।
অ হয় হয় ফোন কৰিলে ভাল লাগে।
উম ভাল লাগে যদি একবাৰ ফোন নকৰিলে এনেকা অলপ মনত পৰি থাকি অলপ লগৰবিলাকক।
অ হয় নকি?
হয় হয়।
ময়ো মানে টাইমে নাপাও ন দিন দিনততো কামতে যাওঁ।
অ অ সেনেকুৱাহে নেকি?
হয় হয়।
ময়েতো টাইম নাপাওঁ।
এনে হৈছে এখন এনে হৈ যায়।
এখন আৰু এনে সৰু কালৰ দিন বিলাক নাই আৰু।
দিন‌ নাই নাই। এতিয়া আৰু ডাঙৰ হ'লো টাইম নোহোৱা হৈ যায়।
এইবিলাক দিনবোৰ নাই আৰু এতিয়া বয়স বয়স নাই আৰু আমাৰ।
অহ।
এতিয়া খালি লাইফটো বনাব লাগে আৰু ছাকচেছ হ'ব লাগে ভৱিষ্যত।
আমাৰতো আৰু কি ক'ম আমাৰ আৰু ভৱিষ্যত বনাব লগা নাই আমি বিয়া চিয়া পাতিলো।
উম উম উম।
চলি তলি হ'ল।
হয় নেকি?
হয়।
পিছত চলিতটো কি আপোনাৰ ল'ৰা না ছোৱালী?
অ মোৰ এটা ল'ৰা আৰু এটা ছোৱালী, ছোৱালীটো সৰু।
হয় নেকি? কোনটো ডাঙৰ ল'ৰাটো ডাঙৰ না ছোৱালীটো ডাঙৰ?
অ লৰাটো ডাঙৰ হ'ল।
হয় নেকি এনে ডাঙ এনে ল'ৰা তোৰ নাম কি থৈছা আৰু ছোৱালীটোৰ?
লৰাটোৰ ৰিয়া ছোৱালীটোৰ নাম।
ছোৱালীটোৰ নাম ৰিয়া নেকি?
হয় হয় আৰু ল'ৰাটোৰ নাম আছিল মনদীপ।
অ অ মনদ্বীপ।
হয়।
অ কি পঢ়া শুনা কৰি আছে না?
পঢ়া শুনা কৰিছে ল'ৰাটোটো ক্লাছ ছিক্সত পঢ়
হয় নেকি নহলে বেছি ডাঙৰ নহয় চোন
বেছি নহয় সৰুৱে ছোৱালীটো স্কুলত যোৱাই নাই যোৱাই নাই সৰু তিনি বছৰ মান হৈছে তিনি বছৰ হৈছে
অ এনে মাথা
অ পাৰে পাৰে অলপ অলপ ইমান ভালকেও নৰে
ঠিকেই আছে এনে ঘৰত এনে দুষ্টামি কৰে ন নকৰে ল'ৰা আৰু ছোৱালীটোৱে আপোনাৰ
এ কৰে কৰে বহুত উৎপাত কৰি থাকে
দিয়া নেকি আপুনি
ইতন চিতন নিদিওঁ মই সেনেকে তাৰ মায়েকে দেই নহয়
হয়নেকি মাক নিচিনা শাসন কৰে ন আপোনাৰ কৰি অ ঠিকে আছে এই আজিকালি অ অ ঘৰতে নাথাকে নেকি
হয় মই আৰু অফিচত যাওঁ নহয়
অ অ ঠিকে আছে কোন অফিচত যাবাই এনে আপুনি
এ এতিয়া আমাৰ ওচৰতে কোম্পানী আছে
অ এনে কোম্পানীৰ কিবা এই অফিচাৰ ন
অ অফিচতে কাম কৰো কম্পিউটাৰৰ কিবা কাম আছে তাতে
অ অ এনে কিবা অফিচৰ কি কাম এনে কম্পিউটাৰৰ বেলেগ
অ অ ডাটা এন্ট্ৰি কাম কৰিব লাগে
আহ আহ ঠিকেই আছে অলপ কিবা অলপ চুপাৰ ভাইজাৰ ক বাাচা লাগিলে আমাকো অলপ খবৰ দিবচোন
অঁ হ'ব হ'ব
তাৰমানানে এক মাহনা ঘৰত বহাই এনেই হ'ল
হয় নেকি ঘৰতে আছা
অ ঘৰতে আছো বৰ্তমান উম উম ঘৰতে আছো
ক আছে মই যদি কিবা এনে ওলাই আমাৰ অফিচত কাম চাম জনন দিয়া
অ অ অ হ'ব দে জনোৱা জনালে হ'ল মোক কি আ আপনি ভষ্যত জাইনেকি ডেইলি যায় না বন্ধ চন্ধ নাথাকে নেকি কিবা
বন্ধ থাকে আৰু থাকে থাকে বন্ধ এনে চানডে গ অফ থাকে
অ অ চানডে চানডে ৰেষ্ট হয় ন অলপ
অ ৰেষ্ট হয় আৰু পিছত এনে কিবা অ থাকিলে পূজা টজা তাতে আৰু বন্ধ থাকে
উম উম এনে হেৰি কেইঘন্টামান হয় ডিউটি কৰাটো টটেল আপোনাৰ
অ মোৰ আঠ ঘন্টা হয় দহটাৰ পৰা পাঁচটালৈকে
দছটা কি নেকি ৰাতিপুৱা দছটা
অ দহটা বজাৰ পৰা থাকে অফিচ
অ অ ৰাতিপুৱা পাঁচটা নহলে
অ নহয় সন্ধিয়া পাঁচটালৈকে হয়
সন্ধিয়া আঠটা এনে কেই ঘন্টামান হয় অ অ অ আহ ঠিকেই আছে
কিবাতো এটা কাম কৰি খাব লাগিব নহয়
উম খাবই লাগিব জীৱনত চাকৰি বাকৰি এনে নকৰিলে কৰ্ম ত কৰি খাব লাগিব ন উম উম আপুনিতো আপুনিতো এনেও কথাটো অলপ বেলেগ হৈ গৈছে মনত পৰি আপুনিতো বিয়া পাতি মইতো এতিয়া বিয়াই পতা নাই।
হয় বিয়া পাতিলেহে গম পাব।
এনে তিৰিটোক গাই খুৱাব তেনেহ'লে আপুনি তাক খুৱাব লাগিব নহ।
তিৰি চলি গেলাক খুৱাব কাৰণে মোৰ মোৰ ওপৰতে ভৰসা কৰি থাকে।
উম উম এনে কিবা হেৰি টিভিটো আপোনাৰ পঢ়া শুনা আছে নে নাই
অ আছে অলপ যিটো হাই ছেকেণ্ডাৰী পাছ কৰিছে।
অ পিছত আৰু কি এডমিচন লোৱা নাই নেকি বিয়েত
অ নাই পঢ়াৰ পিছত সেনে পইচা পাতিও নাছিল।
অ অ অ- পিছত আপুনিতো ভালদৰে বিয়া পাতিছে ন নাই এনে-
হয় হয় পলুৱাই আন নাই এনে ভালদৰে পাতিছোঁ চাই-
অ তাৰ মানে নেকি লাভ এৰিঞ্চ হব নে এৰেঞ্চ মেৰিজ হব।
নাই নাই মোৰ এৰেঞ্জ মেৰেজ এহ আছিল আমাৰ দিনত আৰু সেনে ঘৰৰ মানুহে চাই দিছিল বৰ্তমানহে বেলেগ হৈ গৈছে।
এতিয়াতো সেইবিলাক দিন নাই আৰু এতিয়া গোটেই মানুহবিলাকে লাভমেৰিজয়ে বিয়া পাতি পাতি আছে সকলোৱে মই দেখিলোঁ আৰু মোৰ মোৰ লগৰ কেইটাক বহুত তেনেকুৱা বিয়া পাতি লাভ মেৰিচ এহ বিয়া পাতি
অ হয় নেকি বৰ্তমান হেনে হৈ গৈছে। হয় হয় বৰ্তমান হেনে হৈ গৈছে নহয়।
উম উম উম হয় হয়। পিছত এনে বিয়া পাতা কেইবছৰমান হ'ল।
মোৰ এইবাৰ ন বছৰ হ'লে
বাহ ন বছৰ হ'ল নেকি
অ হয়।
ঠিকেই আছে। এখন কি আপোনাৰ লৰা ছোৱালী কেইটা শুইছে না এনে কিতাপ চিতাপ পৰি আছে অলপ কিবা।
নাই কিতাপ চিতাপ পঢ়িয়ে আছে মায়েকে কিতাপ পঢ়াই আছে নহয়।
অ হয় নেকি কি দুয়োটাকে কিতাপ পঢ়াইছে না এজনকে কিতাপ পঢ়াই আছে।
নাই নাই সৰুটোতো ইমান নপৰে ছোৱালীটো
অহ অহ অহ
কিন হয় কিন্তু ল'ৰাটোতো অলপ ডাঙৰ হৈছে নহয়। ইয়াক পঢ়াব লাগিব সেইকাৰণে পঢ়াই আছে।
একো নাই এনে ছোৱালীটো অলপ ডাঙৰ হলে আৰু দুই তিনি বছৰ হলে পাৰিব আৰু শিকালে বুজালে
মায়েকে অলপ পঢ়া শুনা আছে নহয় পঢ়াব জানে।
ঠিকেই আছে।
নহ'লে আৰু টিউচন দিব লাগিব এক্সট্ৰাকে।
অ অ টিউচন টিউচন কি দিব লাগে আপুনি দেখোন অফিচত কাম কৰে আপুনি দেখোন
অ হয় মই আৰু সন্ধিয়া আহোঁ। ভাগৰ লাগে কি লাগে।
আপুনিতো এনে ডি এল এডটো পাছ কৰিছে ন আপুনি
হয় হয় পাছ কৰিছিলো কিন্তু চৰকাৰী টেট দিছিলো নাপালো নহয়।
অ অ হয়নে এনে কেইবাৰমান দিছিলা এনে তুমি
এ মই এই চাৰি পাঁচ বাৰ মান দিছিলোঁ।
অ পিছত কি চাৰি পাঁচ বাৰ দিয়াতোয়ে বেয়া হৈ গৈছে নেকি?
হয় হয় নাহিলে নহয় নাম
এনে কুৱচন বিলাক এনে কেনেকুৱা টাইপৰ আনে এনে পেটাৰ্টো
কিছাণ বোৰ ভালে আহে
অ অলপতো কঠিন হব ন চৰকাৰী চৰকাৰী যিহেতু উম উম উম
সব আৰু বাদ দিছো আৰু
অ কিবা খেলি খালি তেতে তেতে দিছা তুমি না এনেই অলপ কিবা ডিফেন্সৰ অলপ পুলিচ চুলিচ আৰ্মি চাৰমি সেইবিলাকৰ দিয়া নাই নেকি
সেইবোৰ দিছিলো আগতে বয়স থকাতে এতিয়াতো আৰু বয়স পাৰ হৈ গৈছে
উম উম উম হয় হয়
সেইবোৰ আৰু কিবা মেডিকেলত বেয়া হল কাৰণে আৰু নিদিলো পিছত
অ অ মেডিকেলত বেয়া হৈ গৈছে ন
অ অ ভৰিতটো অলপ কা আছিল
অ বাদ বাকী টো চপ ঠিকে ঠিকেই আছিল
আহ আহ এনে আহ এনেতো ঠিক। সেইবোৰতো ঠিকেই আছিল ফিজিকেলত খালি মেডিকেলত বেয়া হৈ গল
উম উম উম।
এইবোৰ আৰু আশা বাদ দিছো।
হয় হয় হয় বয়স নাই যদি সেইবিলাক সেইবিলাক এটা আশা কৰি কি হব।
হয় এতিয়া আৰু সংসাৰটো কৰিব লাগে ভাল কৰি।
সংঘাততো কৰিব লাগিব ন।
হয় হয়।
ঠিকেই আছে। পিছত পিছত কি এতিয়া কি ভাত ভাত। কি আধা হোৱা নাই নেকি।
ভাত আঞ্জা আমাৰ।
বোলে আপোনাৰ বোলে এই তিৰিটো বোলে কিবা। ল'ৰা ছোৱালী কেইটাক পৰিছে নহলে কোনে বনাব এতিয়া।
বনাব মানে সন্ধিয়া বনাইছিল আৰু এতিয়া আৰু ভাতটো বনাব লগা আছে।
অ অ অ।
ভাতটো বনাই দিব গেছত সোনকালে হৈ যাব। অ।
পিছত কিবা তহঁতৰৰি পি নেকি এনেই ফুটবল চুটবল খেলা চেলা অলপ নাপাতে নেকি।
চেলা চেলা হয় তাতে আমি কিন্তু বৰ্তমান। যাব যোৱাই সময় নাপায় নহয়।
অ অ অ কেনে বছৰে বছৰে হয় ন গৰমৰ।
অ অ হয় হয় বহি বছৰে পাতে তাতে। প্ৰতিযোগিতা।
থিকেই আছে। আপোনাৰ গাঁৱৰ ল'ৰাৰাক এতিাতো খেলে ন।
অ খেলে খেলে আমাৰ ঘৰৰ লৰা ছাল বহুত খেলে।
অ অ অ।
ন ফুটবল খেলিব লাগে নহয়।
উম উম কিবা সেনে নিজে খেলে নাই কিবা কষ্ট চেৰি কিবা আছে। আৰু তেখেতসকলৰ।
অ আমাৰ অ আমাৰ শৌচাৰ আছে এজন। কেব শিকায়।
অ। হয় নেকি।
তাৰ তাৰ পৰাই ল'ৰা ছোৱালীবোৰ শিকে।
টা ড ডেইেলি ডেইেলি প্ৰেকটিছ
অ ডেলি কৰে টাইম পালে তাৰ মানে সি আৰু। টাইম নহয় টাইম যেতিয়া মিলে। সান্দে কৰি প দিনত। অ ল'ৰা ছোৱালীবোৰো স্কুল কলেজ থাকে।
উম উম উম। আৰু আপোনালোক তো সেইপিনে ত বিহু চিহু পাতে ন বিহু ফাংচন সেইবিলাক ত হয় চাগে।
অ সেইবোৰতো হৈয়ে থাকে বিহুৰ সময়ত।
অ অ এনেতো পুৰা চিংগা তিঙা আনে পায় না।
অ অ চিংগাৰ মাতি আনে ডাঙৰ ডাঙৰ ছিংগাৰ বোৰ।
অহ। পপুলাৰ ছিংগাৰ বিলাকো আনে ন।
অ হয় হয়।
উম উম উম। এনে তই এইটো বহাগ মাহতে হয় পালে, কি জানি?
হয় হয় সেইটো বহাগতো হয় বহাগতে হয়।
অ অঁ অঁ। অ হৈয়ে গ'ল ন এইবাৰ কোনে আহিছিল ছিংগাৰ?
এইবাৰ নামটো বৰ কি আছিল মই ভালদৰে মনতে নাই নহয়।
অ।
মই মই চ অ চাব যোৱা টাইম নহল।
অ অ অ। তাৰমানে টাইমে টাইমটো বান নাখাল ন?
অ অ তাই